কি কৰি আছা।
হয় নমস্কাৰ আছো এনেই মই এপাক ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ। গৰমৰ কাৰণে বত হয়। বতৰটো আজি হেৰি যে ইমান ৰ'দ দি আছিলে সেইকাৰণে গৰমত। অলপমান ৰাস্তালৈকে ওলাই আহিছোঁ বহি আছোঁ।
অ পিছে ভাত পানী খালা নে নাই?
হম হুম।
ভাত পানী খালালে নে নাই?
নাই নাই ভাত পানী ইমান সোনকালতে নাখাও আমাৰ অলপ দেৰিয়ে হয় তাতে গৰমৰ দিন এঘাৰটা মান বাজে মানে। নহলে আহকাতি লম মই। সেই তাকে পথাৰৰ ওচৰতে বহি আছো কাষতে পুল এটাত। বাকী আপোনাৰ ভাত পানী খোৱা হ'ল নে নাই।
বিয়া এখন খন বিয়াখনকে খাই আহিলো
আপোনালোকৰ নিজৰ নেকি।
অ এই আমাৰ মাৰ চিনাকি ধৰ। উম পিছে আপোনাৰ পঢ়া শুনা সেনেকোৱা চলি আছে।
আছে আছে ঠিকেই চলি আছে আছে। ত মই হেৰি এতিয়া বন্ধ দিছে ছেমিষ্টাৰ হেৰি হ'ল চেমত হয় এইবাৰ ফ'ৰ্থ চেমটো শেষ হ'ল মানে এতিয়া ছামাৰ ভেকেশ্যনত মানে ইয়াতে আছো ঘৰত, বাকী আপোনাৰ?
নাই মোৰো অ ঠিকেই চলি আছে কলেজৰ উ চিক্স চেম ধৰ
এবাৰ আপুনি ছিক্স চেম
উম তাৰপিছত ধৰ চাকৰিত
বাকী আপোনাৰ ভৰষাতে নেকি অ ইন্টাৰভিউ মাৰি আছে নেকি
অ ইণ্টাৰভিউ মাৰিয়ে আছো বাৰু
এতিয়া সদায় সদায় দৌৰি আছেনে আপুনি?
সদায় দৌৰা নহয় আৰু এই বিভিন্ন ধৰণৰ কা
অ হয় হয় বুজিছোঁ বুজিছোঁ। অ আচ্ছা মই বাৰুতে নাই সেনেকে সদায় দৌৰি নাই কিন্তু হ'লেও মাজে মাজে মই সেনেকে দৌৰি আছো মানে ইণ্টাৰভিউ যিহেতু, বয়স এতিয়া এলিজিবল হৈছোঁ ত' লাহে লাহে সেইটো কাৰণে দিম বুলি ভাবি আছো।
অ আমাৰ ইয়াত মাটিকন্দা বাকৰিত আমাৰ ফুটবল খেলখনো হয়।
অঁ আচ্ছা আচ্ছা আপুনি খেলিব যায় নেকি?
খেলিবলৈ যাওঁ-
হয় হয় শুনিছোঁ কওক
নেক্স মাহত আমাৰ টুৰ্ণামেন্ট আছে ন ফিল্ডত।
কি আছে বুলি ক'লে টুৰ্ণামেণ্ট আছে ন,
অঁ এনেকুৱা ফুটবল অ আমাৰ টিম আছে আপোনালোকে আহে যদি কব।
হয় হয় ঠিকেই আছে আমাৰো মানে হেৰি ঘৰৰ ওচৰতে প্দ পৰ্বতীয়া বুলি কয় তাতে মানে খেল এখন পাতিছিলে, এ এই জুলাই এঘাৰ তাৰিখৰ পৰা হ'ব। ত' আপোনালোকৰ যিহেতু ইয়াতে পাৰ্টিচিপেট কৰিম বুলি ভাবিছে তেন্তে আমাৰ তাতো যদি বেয়া নাপায় তে, তেওঁ জইন কৰিব পাৰিলে হয়।
মা ইয়াত আহিব আপোনালোকক অ আমাৰ ইয়াতো আহিব আপোনালোক পুনৰ প্ৰথম পুৰস্কাৰ ধৰ অ হেল্ল' শুনিছো শুনিছো হেল্লঅ অ অ পাই আছো শুনা হেল্ল' অ ওম হেল্ল'অ
হেল্ল'অ হয় হয় শুনিছো কওক আপোনাৰ আৱাচ মাতটো ভালকে অহা নাই
অহ কি ক এই কথা পাতি আছে এই ল ত কোন হেল্ল' অ ক
আপোনাৰ আৱাজটো মই ভালকে শুনা পোৱা নাই দেই দাদা
অ এই মোৰখন মোৰতো শুনি আছ নে নাই তুমি?
মানে হেৰি সেইটোয়ে কৈ আছিলো যে এঘাৰ তাৰিখে আমাৰ ইয়াতে খেলা পাতিচিলে ত আপোনি যদি বিছাৰে জেন নহলে জইন কৰিব পাৰিলে হয়। জয়নফিছ আঠশকে হয়। আৰু প্ৰাইজ মানে বিশ হাজাৰ ফাৰ্ষ্ট প্ৰাইজ আৰু ৰাণা কাপ দহ হাজাৰ
অ আমাৰ ইয়াত ফাৰ্ষ্ট প্ৰাইজ অ প্ৰথম পুৰস্কাৰ
খেলিব বিচাৰে আপোনালোকৰ টিম লৈ পেলাই আহিব পাৰে।
অ আমাৰ ইয়াতো প্ৰথম পুৰস্কাৰ এ লাখ ধৰ
মাতে শুনা নাই ঐ হয় আও অকণ দুৰলে গুচি যাব পাৰে নেটৱৰ্ক নাপায়।
আমাৰ প্ৰথম পুৰস্কাৰ এক লাখ ধৰ
হয় হয়
হেল্ল' অ আমাৰো ইয়াত প্ৰথম পুৰস্কাৰ হয় এক লাখ
হয় হয় ঠিকে আছে তেন্তে হ'লে আপুনি যদি জইন কৰে তেন্ত হ'লে ক'ব জইন ফ্ৰী টো আপোনাৰ কৈছোৱে তাৰ পিছত আৰু সেনেকে মেন অফ দা মে মেছ প আৰু প্লোৰফ দ টৰ্ণামেণ্ট বেষ্ট প্লেয়াৰটোত পাব আৰু এ মেন অফ দা মেছৰ কাৰণও মেডেল আছে আপোনালোকৰ যিহেতু টীম আছে মই সেইকাৰণে জনাই দিলোঁ এতিয়ালৈকে আমাৰ ইয়াতে বাইশটা টিম আহিলে জইন কৰিছে আৰু এতিয়া দিন আছে ন মানে আশা কৰিছোঁ আমি চল্লিছটা পঞ্চল্লিছটামান হ'ব বুলি টিম চ' গোটকেইটা সেনেকে জইন কৰিলে যেতিয়া এঘাৰ তাৰিখৰ পৰা ঊনৈছ তাৰিখলৈকে ঊনৈছ তাৰিখে ফাইনেল পাতি দিম বুলি ভাবিছিলোঁ
অ আমাৰ হেৰি কৰিবলে আমি যেনেকে ধৰ আমাৰ ফুটবলখন পাতে ক্ৰিকেট খেলৰ কম্পিটিশন পাতে আমাৰ তেনেকে কি খেলো কম্পিটিচন পাতিব লাগে হকী আমাৰ ধৰা ৰাষ্ট্ৰীয় খেল যেনে বুলি ধৰ কয়
বাকী আপুনি হেৰি এটা গছপুলি ৰোৱা এটা হে কৰি আছিলে যে স্কিম এটা খুলিছিলে যে আপুনি এতিয়া আছেনে
অ অ সেইটো স্কিম আছে বাৰু আমাৰ
আছে ন মানে আপুনি
অ সপ্তাহে সপ্তাহে ৰুই আছো প্ৰত্যেক ধৰ সোমবাৰে সোমবাৰে
প্ৰত্যেকটো সোমবাৰে ন ঠিকে আছে আপোনাৰ এনে কিমান হৈছিলে টাইম এইটো ষ্টাৰ্ট কৰা
অ অঁ কমেও ওৱান অঁ এমাহ দুমাহ আগৰ পৰা ধৰক কৰিছোঁ
অ আচ্ছা আচ্ছা ঠিকে আছে তেন্তে মই পাৰিলে তেন্ত হলে হয় মানে কিবা এটা দনেচনৰ নামত সহায় কৰিব চেষ্টা কৰিম যদি হয় আপোনাৰ গছপুলিৰ কাৰণে হওক বা হেৰি অলপ ভলেণ্টিয়াৰ টাইপৰ কাৰণে
আপোনাক লাগে যদি তেন্তে হ'লে হেল্প লাগে যদি আপুনি মোক ক'ব
অ ক'ব পাৰিম আমাৰ ইয়াত ধৰ এতিয়া আমি গছ বিভিন্ন ধৰণৰ যেনেকে খাল গমাৰি ধৰ শিমলু আৰু ধৰ চন্দন কাঠ সেইবিলাক লগাব পাৰো বুজি পোৱা নাই ভইচতো ভাল কে পথাৰৰ যোনটো ৰাস্তা ন তাতে লগাব পাৰো ভাল উম লগালে ভাল আমাৰ পৰিৱেশটো
অ অ সুৰক্ষিত হৈ থাকে
সুৰক্ষিত হৈ থাকিব আৰু আমি আৰু আমি প্লাষ্টিকৰ প্লাষ্টিক বটল সংৰক্ষণ কৰিব লাগিব আমি পৰিৱেশ মানে সুৰক্ষিত সুৰক্ষিত কৰি ৰাখিবলৈ
আচ্ছা আচ্ছা ঠিকে আছে তেন্তে মই আপোনাক যদি পাৰো তেন্তে হ'লে আপোনাক মই অলপ ড'নেশ্যনটো কিবা হ'লে মিলাই দিম চেষ্টা কৰিম মিলাই দিবলে আপুনি কব তেন্তে বাকী হেৰি মই কথা এটাৰ কাৰণে এনেও আৰু লগতে আপোনাৰ হেৰি কৰিছিলোঁ। বিজিনেছ এটা- এটা কৰাৰ কথা ভাৱি আছিলোঁ পাৰ্টনাৰশ্বিপৰ কাৰণে মানে মই পাৰ্টনাৰ বিচাৰি আছিলোঁ। কোনোবা ইন্টাৰেষ্ট? আছেন? সেইকাৰণে আপুনি কৰিম বুলি ভাৱিছে নেকি? মানে বৰ্তমান ফ্ৰী আছে যদি।
মই ফ্ৰী আছো বাৰু।
যে আছে ন'? মই মানে আমাৰ ঘৰৰ কাষতে অলপমান জেগা আছিলে, ত' তাতে মানে এতিয়া অলপমান কিবা ফাৰ্ম-চাৰ্ম খুলিব পৰা অৱস্থাত আছে জেগাটো। ব্ৰইলাৰ ফাৰ্মেই হওক বা গাহৰি ফাৰ্মেই হওক, সেনেকুৱা ত' যদি বিচাৰে তেন্তেহ'লে আমি দুইজনে পাৰ্টনাৰশ্বিপতে হেৰি কৰিম। পাৰিমনে বাৰু? কামটো আৰম্ভ কৰিব পাৰিলো হ'য়। আপোনাৰ যদি একো প্ৰব্লেম না থাকে।
অঁ, অঁ পাৰি। এনেই কিহৰ ফাৰ্ম খুলিম বুলি
তাকে, এইটো আপোনাৰ লগতো আপোনাৰ ওপৰটো কথা আছে। আপুনিও কি কয়, মইটো ভাৱিছো, এই গো বা গাহৰি নহ'লেবা এইটো তাৰভিতৰতে কিবা এটা কৰিম। আপুনি আপুনিও কওক যোনটো ঠিক দেখে।
গাহৰিটো লাভ আছে কিন্তু দেই।
অঁ হ'য়, তাকে ভাৱিছোঁ। মো মানে গাহৰিটো অলপমান টাইম বেছি লাগে। কিন্তু লাভটো সেইটো হিচাপতে বেছি।
উম, আৰু হেল্ল! উম আৰু ধৰ গাহৰি পুঁহিবলৈ ধৰ আমি এজন ল'ৰা ধৰ ঠিক কৰিব লাগিব।
অঁ সেইটো, ৰাখিব লাগিব এজন।
অঁ, এ এনে তোমাৰ চিনাকিত আছে নেকি কোনোবা? ওঁ
বৰ্তমান বাৰতে মোৰ চিনেমাত এ চিনাকিত সেনেকে নাই। তেওঁ অলপমান বিচাৰিলে পায় যে। আমাৰ যিহেতু কামটো আৰম্ভ কৰা নাই। এতিয়া কথা পাতিহে আছোঁ। তেতিয়ালৈকে অলপ বিচাৰিলে পাই যাম বাৰু ইয়াত।
অঁ, মোৰ চিনাকি এজন আছে। আমাৰ ঘৰৰ ওৰৰ সন্দীপ বড়াৰ ল'ৰা। উম।
বাকি, তেন্তেহ'লে মই আপোনাক ফটোখিনি, বি এ ফটো আৰু ভিডিঅ' আপোনাক মোৰ নম্বৰত তাৰপৰা দি দিম হোৱাটছএপত।
অঁ
আপুনি চেক কৰি ল'ব তেন্তে হ'লে। আপোনাৰ যদি একো প্ৰব্লেম নাই। তেন্তে হ'লে আমি লাহেকে আৰম্ভ কৰিম বুলি ভাৱিছিলোঁ। ওহ আৰু নহবা আপুনি যদি বিচাৰে তেন্তহ'লে এদিন আমাৰ ঘৰলে কালি-পৰহি ভিতৰতে আহিপেলাই চেক কৰি যাওঁক। জেগাটো যদি মানে, উপযুক্ত হ'য় নে নহয়? ফাৰ্মৰ হেৰি, বিজিনেছটো কৰিবলে।
যাম। মই
এটা অঁ, হেল্ল!
অঁ, কওঁক?
হ'য়, তেতিয়া হ'লে আপুনি সেইটো মোক ফাইনেল আঞ্চাৰটো ক' দিব?
অঁ, দিম অঁ। ওঁ উম, কম বাৰু আৰু আমি গাহঁৰিটোৰ লগতে ব্ৰইলাৰ এখনো খুলি ল'ব পাৰোঁ। ব্ৰইলা বা ছাগলী ফাৰ্ম এখন।
হয় হয় বাকি হেৰি আৰু এটা আৰু হেৰি, আপ -মই মানে এখন গাড়ী এখন মানে, বেচিবলগীয়া হৈ আছিলে
অঁহ্‌
ত' মোক সেইকাৰণে অলপমান হেৰি মানে, চিনাকি আছি- লাগি ছিলে মানে, গাড়ীখন যদি বেছি দিব পাৰা হ'লো হ'য়? সেইকাৰণে আপোনাক ফোন কৰিছিলোঁ।
চিনাকি আছে বাৰু গাড়ী বিক্ৰী কৰা। হেল্ল'
তেন্তে হ'লে মই আপোনাক হেৰি গাড়ীখন মানে হৈছে এল্ট্ৰছ টাটা এল্ট্ৰছ
টাটা এল্ট্ৰ অ
লোৱা দুহেজাৰ একৈশৰ মডেল হয় দুহেজাৰ একৈছৰ মডেল হয় একৈছ হাজাৰ চলিছে পূৰা একদম হয় চাৰি বছৰত একৈছ হোজাৰ চলিছে তো আপুনি পাৰে যদি কাষ্টমাৰ এৰেঞ্ কৰি দিব বা ছেকেণ্ড হেণ্ড ডিলাৰতটো যদি তেনেকৈ মোৰ প্ৰাইচৰ ভিতৰত মিলাকৈ পায় তেনে তেতিয়াহ'লে আপুনি
কথাটো পাতি চাব এবাৰ মই এনেই লোৱাত হেৰী দিন হ'ল দেখিছে চাৰি বছৰ হ'ল মই এতিয়া বেছি চলোৱা নাই সেইকাৰণে মই মানে চাৰে চাৰি লাখ পাঁচ লাখৰ ভিতৰত দি দিম বুলি ভাবিছোঁ মই পাঁচ লাখটো লাষ্ট বুলি কওঁ আপুনি কথা পাতি চাওক তাৰ ওপৰত যদি আপুনি কিবা ৰাখিব পাৰে তেন্ত সেইটো আপোনাৰ কমিশন আপোনি ৰাখিলওক মই লাখ এটা
অ অ আচ্ছা হ'ব দিম
আপুনি তেন্তে হ'লে মোক এবাৰ কথা পাতি চাব
অ মই কথা পাতি চাম বাৰু অ মোৰ চিনাকি আছে বাৰু বহুত মানুহ উম বহুতো আছে মোৰ চিনাকি ধৰ আমাৰ ধৰ যেনেকে তেজপুৰ মিছন চাৰিআলিত আছে
হয় হয় আপোনাৰ তেন্ত হ'লে চিনাকি আছে যদি গম পাইছে আপুনি অলপমান কথাটো পাতি মোক অলপ সহায় কৰি চাব
অ নিশ্চয় কৰিম আপোনাক সহায় মই
অ মোৰো মানে বহুত দিন হ'ল এতিয়া পইচা এটা দৰকাৰ হৈ আছিলে
অ
হয় হয়
পইচাটো অ হয় বাৰু মই সেইটো চাম বাৰু আপোনাক
ঠিক আছে আপুনি মোক তেন্তে জনাব মোৰ মানে পইচাৰ অলপমান দৰকাৰ হৈ আছিলে সেইকাৰণে মোৰ মানে আৰ্জেণ্ট লগা হৈ আছিলে আৰু মই মানে কেইবাদিনো হ'ল মই বিচাৰি থাকা বেচিবলৈ কিন্তু মানে এনে কাষ্টমাৰ পোৱা নাই বৰ্তমান, সেইকাৰণে এতিয়া অলপমান দামটোও এতিয়া কমাই দিছো এনে মই ছিক্স মানৰ ভিতৰত দিম বুলি ভাবি আছিলো ছয় লাখ মানৰ ভিতৰত কিন্তু মোৰ মানে সেইটো প্ৰাইচত মই মানুহ পোৱা নাই কাৰণে অলপমান দামটো কমাই দিছোঁ। হৈ গল হৈ গল ইয়াতকে আৰু অলপমান কমাব দিগদাৰ হ'ব আপুনি তেওঁ পাৰে যদি ফাইভ মানৰ ভিতৰত কৰি চাব। হা হয় হয় ঠিকে আছে আপুনি মোক ফাইনেল কৰি পেলাই ক'ব তেন্তে আপুনি পাৰিব নোৱাৰিব বাকী আপুনি ভাত পানী খোৱা হ'ল নে নাই আপোনাৰ
ভাত ভাত এই বিয়াকে খালোঁ আৰু ধৰ
অ আপুনি তাতে খাই ব আহি গ'ল মানে ন এতিয়া ভাত পানী খোৱা মানে সেনেকা একো লেঠা নাই
মম হো ইমান ধৰ বিয়াত‌ ধৰ
অ আচ্ছা আচ্ছা মই ইয়াক খোৱা নাই এতিয়া অলপমান এনেই ওলাই আহিছিলোঁ অলপ হাতেৰিকৈ লাহেকৈ ঘৰলৈকে যাম আৰু ঘৰত গৈ ভাতটো খাই পেলাই বাগৰিম বতৰ টো যেনেকাে গৰম কৰিছে